হেল্ল'
অ'
কি কৰি আছা?
আছোঁ এনে।
ভাত তাত খালি নে নাই?
ভাত খালোঁ।
খোৱা নাই?
খাইছোঁ, খাইছোঁ, ভাত খাইছোঁ, ভাত খাই কিনে অলপ এনেই মোবাইল চাই আছিলোঁ।
মোবাইল চাই আছা নেকি?
অ'
অ'
ফিলিম চাইছিলোঁ, চাহ আবেলি খাইছোঁ চাহ।
কিহে দি ভাত খাইছা?
ভাত, দালি, আলু ভাজি আৰু মাছ।
অ'
অ'
আজি ফিল্ডত যাৱা নাই?
অ', ফিল্ডত গেছোঁ, ৰাতিপুৱা গেছোঁ আবেলিয়ে কিবা কাৰণত যা নহ'ল।
অ', আবেলি বোলে কিবা দৌৰা পাছিল বোলে।
অ', শুনা পাইছোঁ। ডেন্স আছিল, মই খবৰ পোৱা নাই না, সেইকাৰণে নেগিলো আৰু, টাইমো নহ'ল।
অ', ফুৰ্বা-টোৰবা নেগেলি?
ফুৰবা নেগিলো আৰু, টাইমে পোৱা নাই।
অ'।
টাইম পালি যাম ৰ'।
এখন ক'ত-ক'ত, এনে আছোঁ, ঘুমাই আছোঁ, মবাইল চাই আছোঁ।
অ', ভাত খালী?
খোৱা নাই।
অ'।
পিছত খাম।
আহ। এ' হচপট-হচপটকে মৰি থাকে। অ', হ'ব যা দিগদাৰ কৰি থাকে, হেল্ল'?
কৰবাত-তৰবাৰ যাবা লাগে, ফুৰিবয়ে নাযাওঁ।
পইচা এটা থাকবা লাগিব, পইচা নহ'লে কেনেকা যাবি।
পইচা নাই নেকি?
নাই, পইচা কেনেকা থাকিব, কামাই থাকিলেহে পইচা থাকিব।
অ'।
কাম-চাম নাপাওঁ, কি নাপাওঁ। এখন এনে থাকিবা লাগা অৱস্থা, হা?
এখন আৰু সোনকালে কাম নাপায়।
অ', এখন তাৰমানে কাম-কাম কম এখন, কামলাও বাঢ়ি গিছে। ধুনীয়াৰ কাম কৰা মানুহ।
কলেজ-তলেজ যাওঁ নে নাযাওঁ?
কলেজ তো এখন আৰু কি এখন গৰমৰ বন্ধ না, জুলাইৰ মাহ। বন্ধ দিছে।
ভৰ্ত্তি হোৱা নাই?
ভৰ্ত্তি হৈছে অ'।
এডমিশন-চছেডমিশন হৈ গৈছে, এখন খালি জুলাই মাতাই গৰম বন্ধ গেলি কলেজ খুলব, এখন কলেজ যাবা লাগিব।
অ'।
অ'। এইটো ফুৰবা-চুৰবা যোৱা নাই ক'তো?
ফুৰবা যোৱা নাইচোন, যামহে কলি।
অ', অ', ক'ত যাবি তে?
কালি গুৱাহাটী যাম, কামাখ্যাত।
অ', কামাখ্যাত যাবি?
অ'।
কামাখ্যা মন্দিৰ সেয়া কৰবা যাবি?
অ'।
দে ঠিকে আছে, মোৰতো যাব পাৰিলি হয়। টাইম বা নাখায় এইফালে পইচাও নাই ইমান। উম। আজি ফিল্ডত আবেলি গৰমটো পুৰা একদম, বেয়া গৰম দিছে একদম। বহুত গৰম, থাকবা নোৱাৰি হে গৰমত। অ', সেইটো কি ফিল্ডত গেছা আবেলি?
জাম হে আজি আবেলি।
অ', অ', কিয়?
আজি জাৱা নাই এই যে, অলপ কাম-তাম কৰিলোঁ ঘৰ ফালে।
অ', ঘৰত কাম আছিল
অ'। আবেলি অলপ ফুৰবা গিছিলো চাইকেলেদি।
অ'। ক'ত গেছিলি?
এ অলপ মাতিয়াৰ ফালে গিছিলো নন্দেশ্বৰত।
অ'। অলপ, গৰম বতৰত অলপ হোৱা খাব গৈছিলো নে কি?
অ', ইমান গৰম ঘৰত থাকি ভালো নালাগে। বেয়া লাগে, উম।
অ', উম।
এখন কি কি কৰি আছা?
এখন এনে আছো ৰ' অলপ বুলি আছো মইও ৰাস্তাত। গৰম দিছেনা ঘৰত থাক-থাকিব নোৱাৰি। সেইকাৰণে গৰম কাৰণে অলপ বাহিৰত ওলাইছো এনে ফুৰি আছো আৰ। বতাহ লাগি আছে গাটো।
উম, বতাহ মাৰি আছে বাহিৰত।
অ', অ'।
আমিতো মাটিয়াত আছো এখন।
অ', হয় নেকি?
অ'।
উম। উম, মাটিয়াত মাটিয়াত কাৰ তাতে আছা?
মাটিয়া য়েই যে, উম, নন্দেশ্বৰৰ এইফালে। গাঁও আছে না আমাৰ ফুৰিবা গিছিলো।
অ', অ'। ঠিকে আছে, তে কালি আহিবি নেকি?
অ কালি আহিম, কালি আহিব লাগিব ঘৰত।
অ-অ-অ'।
মানুহ নাই।
মানুহ নাই।
আহা।
উম
ঠিকে আছে।
খবৰ-তবৰ ভাল না বেয়া?
খবৰ ভাল ৰ। এখনটো খবৰ ভাল।
অ।
তে তোৰ খবৰ কে, তোৰ-তোৰ খবৰ কেনে?
অ খবৰো ভালে।
অ অ। ঠিকে আছে। এ পু-পুলিচৰ কাৰণে এপ্লাই কৰিছা?
কৰা নাই। পুলিচৰ কাৰণে এপ্লাই কৰা নাই এখনো কৰিমহে।
অ সোনকালে কৰিবি ডেটটো নধলি ডেটটো যাব।
অ ডেতটো পিছত আৰু কুন্দি পাৰ হৈ যাব
অ গমেই নাপাবি ডেটটো গ'লে আৰু নাপাবি ন।
অ কালি মানত কৰিবা লাগব।
অ অ, মইতো কৰি থৈ দিছো এ।
উম।
সেইকাৰণে অলপ ফিল্ডত যাই আছো, দউৰি আছো, প্ৰেক্টিচ কৰি আছো।
অ আমিও যাং, প্ৰেক্টিচ প্ৰেক্টিচ কৰো, দউৰো
অ হয়। এই দুইদিন গেলোঁ গা গেলা একদম বিষ বিষাই আছে একদম।
অ ৰে-ৰেগুলাৰ যাই থাকিব লাগে। উম।
ৰে-ৰেগুলাৰ গেললে তাৰমানে বিষটা অলপ কমি যায়। হঠাৎ কৰি গেললে বিষ পুৰা হয় বিষ, সেইকাৰণে দেলি যাব লাগে।
অ আজি ৰাতিপুৱা কি বাক মাৰছিলি?
আজি এনে অ কমৰ বিষটো অলপ সেইকাৰণে গা বিষ কমৰ বিষ সেইকাৰণে অলপ এনে দহপাকমান দিছো।
দস পাক।
বেছি দিয়া নাই। অ, বেছি দিয়া নাই নদলে গাই গিলা আৰু উ বি এই দিগদাৰ হৈ যাব ন।
অ ময়ো আজি পোন্ধৰ পাকে দিছিলো।
অ হয় নেকি? পোন্ধৰ দিছো তথাপি মোতকে বেছি দিছা পাঁচ পাক।
অ।
ঠিকে আছে। লং জাম্প মাৰছে ন মাৰ নাই আজি লং জাম্প?
লং জাপ মাৰছোঁ।
অ'।
দু-দুটা
কিমান আহে, লং জাম্প কিমান আহে?
সতৰ ষোল্ল আহে।
বা সোতৰ ষোল্ল আহে মোৰতো নাহেই এক্সিলেণ্ট পাৰ আহে দেখোন। লং জাম্প দেখোন ভালে আহে তোমাৰ মোৰ নাহে, মোৰ চৈধ্য তেৰ সেনেকে হে আহে, আইব বেছি নামাৰো না লং জাম্প। কমৰ বিষ কাৰণে নামৰো, অ', লাহে লাহে মাৰব লাগিব। এটাই লাহে লাহে মাৰি থাকিলে মাৰি থাকিলে আহি যাব।
ফিল্ডত ৰেকৰ্ড-টেকৰ্ড কৰছা না নাই?
ফিল্ডত এই যোৱাকালি কৰিছোঁ।
ফিল্ডত যোৱাকালি ৰেকৰ্ড কৰিছো, এশ পাক দিছোঁ না এশ পাক কোনেও দিয়া নাছিলে আগতে ফিল্ডত। সিদিনা মই এশপাক দি দিছো ৰেকৰ্ড হৈ গৈচি।
অ', এশ?
অ', এখন কাইবা ৰেকৰ্ডটো ভাঙালি ভাঙক মই দি থৈছো আৰ। ৰেকৰ্ড বনাই থৈছো, এই এটাইতো অ', এই কেইজনমান আছিল আহোন বেচি পাৰা নাই। মই এশ দিছো আহোন আশী এংকা মাৰছে।
অ'।
এই সিদিনা এশপাক মাৰি টো গাইগেলা পুৰা বিষ একদম। কোমৰ বিষ, গা বিষ, গোটেই দেহাতোই বিষ।
উম, এশপাক ঠিকে আছে।
উম।
একলাই মাৰছিল নেকি?
হা?
একলাই মাৰছে নকি?
নাই দুই তিনজন মান আছিল লগৰ তাহাৰ লগত মাৰছো। অকলে মাৰবা নোৰি এনকা অকলে মাৰলি একদম নোৰি মাৰিবাই নোৰি মনে নাযায়। লগৰ-চগৰ থাকলি ভাল লাগে সেনকা লগৰ অহাৰ লগত দাউৰি পাৰি সেনকা দাৰবা।
অ'।
অ', অকলে দাৰবা নৰি সেনকা।
উম, একেলা একেলা দাৰবি নোৰি।
উম, অকলে দাৰ্বা তাত মানে ভাল নালাগে এদি লগৰ গিলা থাকলি ভাল লাগে দাউৰি কিনা, লগৰ এহাৰ লগত কথা পাতি কথা পাতি ডাউৰি থাক।
উম।
ভাল লাগি যায়।
অ'।
তাৰ ঘৰত কাই কাই আছে?
আমাৰ ঘৰত এ মা আছে, ভাইটি আছে আৰু মই। মা, দাদা আৰু মই।
অঁ। ঠিকে আছে।
অঁ।
অঁ।
এখন কি ফুৰি আছা?
ভৰি নাই বহি আছোঁ, এ ঘৰৰ চোতালত এনেই বহি আছোঁ অলপ- হাৱা মাৰি আছে না এই হাৱা খাই আছো।
অঁ' ঠিকে আছে।
উমঁ'।
তোমালোকৰ ঘৰত কেইজন মানুহ?
আমাৰ- মোৰ চাৰিজন দাদে আছে, এটা ডাঙৰ দাদাই আৰু মই আছোঁ- আৰু মা আৰু দেউতা চাৰিজন আমি।
অঁ।
উমঁ' অঁ'।
ঠিকে আছে।
উমঁ'।
অঁহ'।
তাৰ কুকুৰ আছে নাই কুকুৰ, অঁ' দুৰ্গা পূজা আহে আৰ বে বেছিদিন নাই।
অঁ' দুৰ্গা পূজা আহি গেল।
পাঁচমাহ মান আছে নেকি। দুৰ্গা পূজা আহিল আৰু অঁ' হেংকা আছে বে অঁ' বেছি নাই, আহি পালা আৰু কাপোৰ চাপোৰ কিনিবি না নাই এইবাৰ দুৰ্গা পূজাত?
দুৰ্গা পূজাত কাপোৰ কিনবা লাগব।
অঁ' নতুন কাপোৰ কিনিলেহে পূজা পূজা লাগে।